হেল্ল'।
হেল্ল', শুনা পাইছা।
হেল্ল', অ', শুনা পাইছো, নমস্কাৰ কি কৰি আছা, হেল্ল'।
এই ভাল এইয়া, এ আছো, আছো তুমি, নমস্কাৰ।
মই বহি আছো।
অ', তাকে এ খবৰ-খাতি ভাল?
খবৰ খাতি আছো আৰু, তোমাৰ ভাল?
ভাল, ভাল, ভাল, বাকী কিবা ক লাগি আছো, লাগি আছো। এয়া চলি আছে আৰু, তুমি লাগি আছা না। এইফালে বৰষুণ দিয়া নাই নহয়।
এই এতিয়া মানে কি হৈছে পুৰা ব মানে বৰষুণ দিয়া নাই, তোমাৰ পুৰা ৰ'দ দিছেতো।
হয়।
সেইবাবে মানে, আমাৰ এপিনেও খেতি-বাতি ইমান কৰিব পৰা হোৱা নাই মানে।
অ'।
তোমাৰ মাটি
আমাৰ এইফাল, গম পাইছো। আমাৰ এইফালেও বৰষুণ দিয়া নাই নহয়, তোমাৰ গোটেই এ কঠীয়া সোপা পাৰি থোৱা থাকিলে, তোমাৰ শুকাই গৈছে।
হয়, হয় আমাৰো তেনেকুৱাই, কঠীয়া এপিনে দিন হৈছে। তাত বৰষুণ দিয়া নাই? মাটি মানে আমাৰ এইপিনে এইটো গাঁৱলীয়া অঞ্চল যে, মানে ইমান উন্নত ব্যৱস্থাটো পোৱাহিও নাই তোমাৰ। খেতি কৰিবৰ বাবে জলসিঞ্চন কিবা কিবি। মানে আমাৰ গাঁওখন তোমাৰ পুৰা ব ওপতে নিৰ্ভৰশীল কৰিব লগা হয়, মানে তোমাৰ বৰষুণ, নদী, পুখুৰী এনেকুৱা পা।
অ, গম পাইছোঁ।
এতিয়া তোমাৰ বতৰটো পুৰা ৰ'দ দিয়াৰ কাৰণে খেতি কৰিব পৰা হোৱা নাই। কি হ'ব জানো?
তাকে এই তোমালোকে সেইটো অ।
হয় হয়, কোৱাচোন?
অ, এতিয়া তোমালোকৰ মানে এইবিলাক যিবিলাক চৰকাৰী সুবিধা আছে এইবিলাক তোমালোকৰ গাঁৱত পোৱা নাই ন?
অ না, চৰকাৰী সুবিধা বিলাক মানে আমাৰ গাঁৱত পোৱাহি নাই।
অ তা অ অ, তেতিয়াহ'লে তোমালোকৰ মানে তাপাত যি যিটো আমদানি হয় সেইটোত তেতিয়াহ'লে তোমাৰ তোমাৰ মানে এ ব্যৱসায় ভিত্তিত ইমান ব এটা মানে হেৰি নহয় তেতিয়াহ
সুবিধা নাই মানে। আমাৰ ব্যৱসায়িক ভিত্তিত মানে ব্যৱসায়িক ভিত্তিত কৰিবলে আমা ইমানখিনি সুবিধাই হোৱাগে নাই অকল নিজৰ ঘৰখন চলাবৰ বাবেহে খেতিটো কৰিব পৰা হৈ আছে আৱ। অকমান তোমাৰ উন্নত যান্ত্ৰিক প্ৰযুক্তি ব্যৱহাৰ হ'লেহে অকমান খেতি বাতিবোৰ ভাল হয়। তেতিয়াহে ব্যৱসায়িক ক্ষেত্ৰত মানে আমি যাব পাৰিম। এতিয়া মানে এনেক হৈ গৈছে। আমি মানে বতৰৰওপৰত নিৰ্ভৰশীল নিৰ্ভৰশীল হ'ব লগিয়া হৈছে যে আমি মানে ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ কাম কৰিব পৰা হোৱা নাই।
গম পাইছো। এতিয়া তোমাৰ মানে ধৰি লোৱা, উম কোৱা?
মানে এতিয়া কি হৈ গৈছে, তোমাৰ এই গাওঁ অঞ্চলৰ পৰা এইবোৰ চহৰৰ অঞ্চললে মানে অকমান পৰিবৰ্তন হোৱাৰ লগে লগে গছ গছনি বিলাক যে কাটি দিছে।
হয়।
এই গছ গছনি কটা সুলনাত বৰষুণৰ পৰিমাণটো কমি গৈছে। কাৰণ গছ গছনি অ, গছ গছনি থাকিলেহে মানে এইটো বায়ুমণ্ডলে কি এইটো বায়ুমণ্ডলৰ পৰা মানে এনেকে জলীয় বাচ গৈ তোমাৰ বৰষুণবো হব।
হয়।
এতিয়া মানে গছ গছনি কাটি দিয়াৰ ফলত বৰষুণ পৰিমাণ একেবাৰে কমি গৈছে ৰ'দ। তাপ মানে বহুত বেছিয়ে বৃদ্ধি পাইছে।
সেইটোৱে তোমাৰ আইডিয়াত এ এতিয়া বৰ্তমান তোমাৰ যিবিলাক গছ গছনি কাটিছে, এতিয়া তোমাৰ এ এতিয়া অত্যান্ত গৰম হোৱাৰ কাৰণে বা মেক্সিমাম মানে সৰসংখ্যক মানুহে তোমাৰ এ এ চি, এইবিলাক এই শীতলীকৰণ যন্ত্ৰ, এইবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে। আ তাৰ লগতে আকৌ কাৰ্বন কাৰ্বনটো যি তাৰ নিমুক্ত যিবিলাক কাৰ্বন। সেইবিলাকে এতিয়া তোমাৰ ওজন লেয়াৰটো ক্ষতি কৰিছে। তাৰ ফলত এতিয়া মানুহবোৰ আ বিভিন্ন ধৰণ ডাঙৰ ডাঙৰ
বেমাৰ হ'বলৈ হয়
অ, এতিয়া তোমাৰ সেই তাত অ।
উচ্চ শ্ৰেণীৰ লোকসকলে যিবিলাকে চহৰত বাস কৰে তেওঁলোকে ভালেই আছে মানে তোমাৰ ধুনীয়া এটা ঠাণ্ডা বস্তু ত তলত আছে কিন্তু আমাৰ নিচিনা যিবোৰ গাঁৱত দৰিদ্ৰ শ্ৰেণীৰ লোক
হয়
দৰিদ্ৰ শ্ৰেণীৰ লোক মানে এনেকুৱা কাম বিলাকৰ বাবে দৰিদ্ৰ শ্ৰেণীৰ লোক বিলাক বেছি সমস্যাত ভুগিছে মানে এইপিনে খেতিও কৰিব পোৱা নাই বিভিন্ন ডাঙৰ ডাঙৰ তোমাৰ ৰোগত মানে বেমাৰতো ভুগিছে বেমাৰত পৰিছে এতিয়াতো মানে তোমাৰ এটা কেঞ্চাৰ বেমাৰটো পুৰা এটা পুৰা মানে ক মানে পুৰা বেমাৰটো মানে বহুত বিয়পি পৰিছে এইটো মানে প্ৰায় লোকৰ মানুহে হৈছে
সৰহসংখ্যক মানে আজিকালি মানুহৰ হবলৈ ধৰিছে
হবলে ধৰিছে আগতেটো এইটো বেমাৰ নাছিলেই এতিয়া তোমাৰ যিমানে মানে এইবিলাক উন্নত প্ৰযুক্তিবিদ্যা হৈ গৈছে তাৰ পিছ তাৰ ফালত এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ ডাঙৰ ৰোগ বেমাৰ আহিছে ইপিনে দৰিদ্ৰ শ্ৰেণী লোকসকলে এতিয়া ৰ'দৰ জহত খেতি কৰিব পৰা নাই খাব খোৱা বোৱা অসুবিধাত পৰিছে সমস্যা বহুত বিভিন্ন সমস্যাত
এতিয়া তাকে এতিয়া তোমাৰ উম
সেইটোৰ উপৰি তোমাৰ গছ গছনি কাটি দিয়াৰ ফলত বিভিন্ন ধৰণৰ পৰিৱেশ বিনষ্ট হৈছে ন এতিয়া গছ গছনি কাটিত বিভিন্ন ধৰণৰ উদ্যোগ বঢ়াইছে উদ্যোগৰ ফলত তোমাৰ বায়ুমণ্ডলত মানে উদ্যোগৰ পৰা উদ্যোগটো প্লাষ্টিকে প্ৰায় প্লাষ্টিক বস্তুৱে ব্যৱহাৰ কৰা হয় মানে উৎপন্ন কৰা হয়
গম পাইছো
তাৰ ফলত লোৱা ধোঁৱা বিলাগ যিবোৰ ধোঁৱা মানে উব পৰাল ধোঁৱা বিলাগে তোমাৰ পৰিৱেশ বিনষ্ট কৰিছে উশাস নিশা হলে অসুবিধা হয় অ অক্সিজেনটোতকৈ বেছি কাৰ্বন ডাই অক্সাইড মানে বেছি উৎপন্ন হৈ গৈছেটো তাৰ ফলত মানে এতিয়া মানুহৰ অসুবিধাত কৈছে
অ সেইটোৱে এতিয়া তোমাৰ বৰ্তমান এইবিলাক এ এ পেট্ৰলত এতিয়া তোমাৰ টুৱেণ্টি পাৰ্চেণ্ট এথালন মিলাই দিয়া হৈছে ত এতিয়া এতিয়া তোমাৰ তাতে চাব গলে ইথানলটো তোমাৰ এ উৎপন্ন কৰিবলৈ যাওঁতে আমাৰ এ পানী বিনষ্ট কৰিবলীয়া হৈছে। পানী বিশ লিটাৰকৈ এক লিটাৰ আহ' পানী বিনষ্ট হৈছে তাৰ ফলত এতিয়া তোমাৰ আহ বায়ু বিনষ্ট হৈছে। লগতে তোমাৰ এতিয়া তাৰ সেই যিটো উ কাৰখানা থকা যিটো এৰিয়াত তাৰ সেই এৰিয়াটো সম্পূৰ্ণভাৱে পৰিৱেশ সম্পূৰ্ণভাৱে বিনষ্ট হৈ গৈছে। এনেধৰণৰ এৰ কিছুমান মানে এ কাৰণৰ পৰা আমাৰ যিবিলাক আমাৰ যিটো পৰিৱেশ সেইটো একদম সম্পূৰ্ণভাৱে বিনষ্ট হবলৈ গৈ আছে
এতিয়া তাৰ কাৰণে আমাৰ খেতি বাতি বোৰ কৰিবলৈ অ'।
অ এতিয়া মানে তোমাৰ এতিয়া উদ্যোগটোৱে অকল বায়ুমণ্ডলটো মানে অকল বায়ুটোৱ পৰিব নহয়। এতিয়া উদ্যোগত তোমাৰ যিটো মানে প্লাষ্টিক তোমাৰ উৎপন্ন হয় প্লাষ্টিকটো তোমাৰ এনেকুৱা এটা বস্তু কেতিয়াও মাটিত পেলাই থলে সি গেলি পচি নাযায় মানে প্লাষ্টিকটো কেতিয়াও মানে, মা মাটিৰ লগত মিলি নাযায় যে সেই প্লাষ্টিকটো তুমি এতিয়া তাৰ, মানে উদ্যোগৰ পৰা ওলোৱা যিটো প্লাষ্টিক বস্তু হয়টোতো সেইখিনি নি কোনোবাই এ জেগা কোনোবা ঠাই এটুকুৰাত পেলাই দিছে। সেই ঠাই টুকুৰাত তোমাৰ প্লাষ্টিক টো কেতিয়াও মানে গেলি পচি মাটিৰ লগত মি মিহলি হৈ যোৱা নাই সেই মাটিডোখৰত তোমাৰ হেৰি কৰিছে তোমাৰ প্ৰদূষিত কৰিছে আকৌ আকৌ এতিয়া তোমাৰ এতিয়া ব বৰষুণ নিদিয়াৰ ফলত মানুহে জলসিঞ্চন ব্যৱস্থা মানে কৰি লৈছে কিছুমান মানুহে, কিছুমান লোকে যিবিলাক উন্নত উন্নত লোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে। আগতে গাঁৱলীয়া মানুহে কৃষিতটো নিজৰ মানে প্ৰধান জীৱিকা কৃষি হিচাপে লৈ মানে নিজৰ খোৱা, বোৱাৰ কাৰণে কৃষিতটো কৰে। কিন্তু এতিয়া মানে, এতিয়া লোকসকলে কৃষিৰ এটা বব্যৱসায় হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছ। বিগতে এনেকুৱা মানে তোমাৰ উন্নত মানৰ বীজ ব্যৱহাৰ কৰে, ৰাসায়নিক সাৰ ব্যয়ৱহাৰ কৰে কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰি, মানে জোখতকৈ অধিক পৰিমাণে বেছি বস্তুতটো মানে খাদ্য খিনি উৎপন্ন কৰি সেইখিনি ব্যৱসায়িক ক্ষেত্ৰত বেচাই কিনা আমদানি ৰপ্তানি কৰাৰ ক্ষেত্ৰত তোমাৰ মানে বেছি গুৰুত্ব প্ৰদান কৰিছে। যাৰ ফলত মানুহবোৰে টকা পইচা লাভ মানে লাভৱান হৈছে টকা পচাৰ ফালৰ পৰা। কিন্তু সেই ৰাসায়নিক দ্ৰব্য খিনিয়ে তাৰ মাটিডোখৰ, মাটিডোখৰ প্ৰদূষিত কৰিছে। খাদ্যতটো বঢ়াইছে। খাদ্যটো উৎপন্নত বহাইছে যিটো মানে, সেই মাটোৰ মাটিডোখৰ প্ৰদূষিত কৰিছে। মাটিৰডোখৰত থকা তোমাৰ কিছুমান অনুজীৱ, জীৱ-জন্তু যেনে-চৰাই ফৰিং কিছুমান চৰাই যিবিলাক কীটনাশক দেৱৰ মাৰফত সেই চৰাই চৰাইৰ, কীট পতংগ বিলাক তোমাৰ মৃত্যুমুখত পৰিছে। যিবোৰ মান আচল চৰাই চিৰিকতি কীটতংগ বোৰেতো বায়ুমণ্ডলত বা সহায় কৰি থাকে ন অক্সিজেন চক্সিজেনৰ অ সেইবিলাক তোমাৰ মৃত্যু মুুখত মৃত্যুমুখত সোৱাৰ পিছত বিলুপ্ত পথলৈ গৈ আছে তাৰ ফলত তোমাৰ পৰিৱেশ মানে পূৰা নষ্ট সৈ গৈছে
অ'। এতিয়া তোমাৰ এই আমাৰ এইবিলাক অ'
হয়।
কিছুমান অঞ্চলত তোমাৰ ধৰি লোৱা এতিয়া আমাৰ এই কিছুমান তোমাৰ কল কাৰখানা স্থাপন কৰাৰ ফলত তোমাৰ। তাৰপা কিছুমান মানে লেতেৰা হেৰি ওলাই তোমাৰ ৰাসায়নিক দ্ৰব্য ওলাই। সেই সে কাৰখানটোৱে সেই ৰাসায়নিক দ্ৰব্যসমূহ এ এনেকুৱা নদী তোমাৰ ধৰি লোৱা পুখুৰী এনেকুৱাবোৰত এ নিক্ষেপ কৰি দিয়ে তাৰ ফলত এতিয়া তোমাৰ জলসম্পদ পদেই সম্পূৰ্ণভাৱে বিলুপ্ত পথত গৈ আছে
জলসম্পদ কিছুমান বহুত পৰে মৃত্যু মুখত
অ এতিয়া তোমাৰ কৃষকসকলে মীন পালন কৰা কৃষকসকলে তোমাৰ এ বেছি অ অত্যাধিক লাভ মাছটো অত্যাধিক ডাঙৰ কৰিবলৈ যাওঁতে তাত যথেষ্ট পৰিমাণে এ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিছে ঠিকেই মাছটো মাছ টো ডাঙৰ হৈছে কিন্তু তাত যিবিলাক মাছ এ প্ৰকৃতিৰ প্ৰকৃতিয়ে নিজে সৃষ্টি কৰিছে যিবিলাক মানুহ নিজে নিজে জন্ম হয়। বিলুপ্ত হ'বলৈ ধৰিছে যিবিলাক এ মানে তোমাৰ পোনা দিয়া হৈছিলে সেইবিলাক মাছ, ঠিকে আছে কিন্তু বাকী। কি মাছ, বিলাক থাকিব পৰা নাই তাত তাত থ কাচ বিলাক বিলুপ্ত হৈ গৈছে। তাত থকা জল সম্পদ বিলাক বিলুপ্ত পথত গৈছে মানে এই উ এ তোমাৰ মানুহৰ এনেকুৱা কৰ্ম কাণ্ডৰ পৰা মানে আমাৰ প্ৰকৃতিতটো সম্পূৰ্ণভাৱে এতিয়া। মানে উ প্ৰদূষিত পথত মানে একদম
হয়।
হয়।
আমাৰ মানে এতিয়া মানে এই পৰিৱেশটো এনেকুৱা হৈ গৈছে মানুহে মানে বেছি কৃত্ৰিমতা মানে বেছি পৰিৱৰ্তন হ'ল বেছি কৃত্ৰিমতাৰ দিশলৈ আগবাঢ়ি গৈছে তো আগবাঢ়ি যোৱাৰ ফলত মানে মানুহবিলাকে আগৰ প্ৰকৃতিৰ নিয়ম বিলাক পাহৰি। বৰ্তমান কৃত্ৰিমতা নিয়মৰ বাবে পাহৰি মানে ধন টকা উপাৰ্জন ক্ষেএ উপাৰ্জন কৰিছে ঠিকেই কিন্তু মানে মানুহ বেছি দিন জীয়া -জীয়াই থাকিবলৈ পোৱা নাই টকা উপাৰ্জন কৰিছে যে মানুহ বেছি দিন জীয়াই থকাৰ পৰা মানে বঞ্চিত হয় মৃত্যু মুুখত অতি সোনকালে পৰে। এতিয়া তোমাৰ যদি প্ৰকৃত প্ৰকৃত
অ
সেই অ যি বস্তুৱে নাথাকে প্ৰকৃৃতি বস্তুৱেয়েতটো পৃথিবীখন চলাই থাকিব কৃত্ৰিমত বস্তু বিলাকেতো ত প্ৰকৃতিখন মানে বজাই চলাই ৰাখিব নোৱাৰি তাৰ ফলত তোমাৰ মানে বহুত ক্ষয়তি হৈছে হয়।
উম তাকে মানে মানুহে তোমাৰ ক্ষন্তেকীয়া সুখৰ কাৰণে দীঘলীয়া মানে। পোকটো মানে তোমাৰ ত্যাগ কৰিবলৈ ধৰিছে আৰু এতিয়া সেইটোৱে ত্যাগ কৰিছে তাকে ভাল লাগিলে দিয়া তোমাৰ কথা পাতি।
অ ঠিক আছে অ ঠিক আছে।
অ